হেল হেল্ল'
হেল্ল'
কি কৰি আছা
অ এনেই আছো তুমি
আচ পৰা এনে চাহপানী খালা
আৰু ৰ'বা তুমি খালা
নাই ৰব হোৱা নাই
কি গৰম ন আজি
এ গৰমৰ কথা নকবা আৰু ইমান গৰম ভাপৰে একো কৰাৰে মন নাযায় ফ্ৰিজ খুলি চাও কিন্তু ভিতৰতো পানীৰ বাহিৰে একো দেখা নাপাওঁ ফ্ৰিজটো
তাকেইটো ফ্ৰিজটোটো চাবলৈ গ'লে একোৱেই নাই এই যেন যাদুৰ দৰে কিবা এটা নিজে নিজে ওলাই আহিব আৰু মই খাই থাকিম সেনেকুৱা লাগে মোৰ
এই একে দিয়া
আজি কি খাম বুলি ভাবিছে ৰাতি পিছে
ৰাতি
আহ
ৰাতি খাম ৰবা এই গৰমত কিনো খাবা কি খাও কি নাখাও এনেকুৱা টাইপ হৈ থাকে
তাৰপিছে তোমাৰ ফেভৰেট খাদ্যটো কি মানে প্ৰিয় খাদ্য
ফেভৰেট খাদ্য বুলি একো নাই গৰমত ঠাণ্ডা বস্তু পালেই হ'ল আৰু ঠাণ্ডা বস্তু মেইন আহ হেল্ল' হেল্ল'
এনে আৰু আৰু আৰু এটা ভাল লগা আৰু কিবা হাঁহ অ